হেল্ল' অঁ কওক
ব্যস্ত আছা
নাই নাই নাই।
অঁ এই মই মানে এটা বিশেষ বিষয়ত তোৰ লগত মানে কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ
ক।
বিষয়টো হ'ল, অ মোৰ ভৱিষ্যতৰ সপোন। এই বিষয়টো সকলোৰে জীৱনত গুৰুত্বপূৰ্ণ।
সপোন অবিহনে জীৱন অসম্পূৰ্ণ, সকলো মানুহৰ কিবা নহয় কিবা সপোন থাকে, আৰু তেনেকৈ মোৰো কিবা এটা সপোন আছে যিটো মই মানে হ'বলৈ খোজোঁ
তোৰ ভৱিষ্যতৰ সপোনটো কি বাৰু?
মোৰ ভৱিষ্যতৰ সপোন হৈছে এজন সফল আৰু সত্য ব্যক্তি হোৱা। মই এনে আৰু যাক সবেই ভাল পায় আৰু সবেই মানে নিজৰ কৰি লয় মই সেইটো মানুহ হ'ব বিচাৰোঁ।
খুব ভাল এই সপোন কেতিয়াৰ পৰা দেখিবলৈ আৰম্ভ কৰিছিলি তই?
এই সপোন সৰুৰ পৰাই দেখিবলৈ আৰম্ভ কৰিছিলোঁ। মই সদায় সফল মানুহ জীৱন কাহিনী পঢ়িবলৈ ভাল পাওঁ, তেওঁলোকৰ পৰিশ্ৰম আৰু অন্তবিশ্বাস আত্মবিশ্বাস মোক অনুপ্ৰাণিত কৰে। আৰু মই মানে বহুতে বেছি সিহঁতবোৰৰ বোৰ পঢ়ি এনেকুৱা লাগে কি ময়ো এদিন ইহঁতৰ নিচিনা এজন সফল ব্যক্তি হ'ম আৰু ময়ো দেখাম।
স সফলতা লাভ কৰিবলৈ হ'লে কি কি মানে প্ৰয়োজনৰ প্ৰয়োজন বুলি ভাব তই?
মোৰ মতে কঠোৰ পৰিশ্ৰম তাৰপিছত ধৈৰ্য্য আৰু আত্মবিশ্বাস খুবেই প্ৰয়োজন বুলি ভাবোঁ। তোৰ যদি কাম কৰাত ধৈৰ্য্য নাথাকে তেতিয়াহ'লে তই কৰি লাভ নাই আৰু তই যদি কষ্ট নকৰ তেতিয়া তেতিয়া তোৰ আৰুৱেই কৰি লাভ নাই। তই ভৱিষ্যতে কেতিয়াও সফল হ'ব নোৱাৰিবি, তই তোৰ যিমানেই ডাঙৰ চাকৰি থাকক বা যিমানেই যি নাথাকক কিয় তই পৰিশ্ৰম আৰু তই তোৰ ধৈৰ্য্যত থাকিবই লাগিব।
তই ভৱিষ্যতে কি পেচা বাচি ল'ব বিচৰা?
মই এটা ভাল চাকৰি কৰিব বিচাৰোঁ, অথবা নিজাকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰোঁ। যিমান যি নহওক তোৰ চাকৰিটো তোৰ দুইটাতে কষ্ট আছে দুয়টাই বেলেগ বেলেগ, মানে বেলেগ বেলেগ সিহঁতৰ গুণ আছে কিন্তু দুইটাই ভাল ত' তাৰে এটাও যদি মই কৰিব পাৰোঁ ভাবিম আৰু মই জীৱনটোত জীৱনটোত সফল হ'লোঁ বুলি।
চাকৰি আৰু ব্যৱসায়ৰ ভিতৰত কোনটো বেছি পচন্দ মানে তোৰ বাবে?
মইতো ক'লোৱৱেই দুয়োটাৰে বেলেগ বেলেগ গুণ আছে। আৰু দুইটাৰে সুবিধা আছে, কিন্তু যদি সুযোগ পাওঁ নিজাকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ অধিক পচন্দ হ'ম আৰু মানে অধিক ভাল পাম আৰু। কি যদি মই এটা নিজাকৈ ব্যৱসায় খোলোঁ।
সেইটো মানে ব্যৱসায়টো কিয় মানে তোৰ পচন্দ?
কাৰণ ব্যৱসায়ৰ জৰিয়তে কেৱল নিজৰ উপকৃত নহয় আন মানুহকো কৰ্মস্থাপনৰ সুযোগ দিব পাৰোঁ। মই নিজেই অকল এনেকুৱা নহয় কি মই নিজেই পইচা ঘটি থাকিম বা নিজেই মই নিজৰ কাৰণে কৰিম নহয় মই মানুহৰ বাবে কৰিব বিচাৰোঁ। মই কামবোৰ সদায় এনেকুৱাকে কৰিব বিচাৰোঁ যেন মানুহবোৰৰো লাভ হয় আৰু মোৰো লাভ হয়। কিন্তু মই এনেকুৱা হ'ব নিবি তেওঁ যিটো অকল মূৰে লাভ হয়। মই যেন মোৰ কাম কৰি কিনে মই এন জি অ' হওক বা অনাথ আশ্ৰম হওক বৃদ্ধি আশ্ৰম হওক সেইবোৰত যাতে মই কিবা নহয় কিবা এটা মানে মই এটা ভাগ এটা মই মানে দিব পাৰোঁ মোৰ ফালৰ পৰ ত' মই সেই টোকে বিচাৰোঁ আৰু আমাৰ সামাজিক মাধ্যমত যি যিবোৰ হয় সেইবোৰকো মই দিব খোজোঁ।
খুব সুন্দৰ চিন্তা হৈছে এইটো।
উম।
তোৰ সপোন পূৰণ কৰিবলৈ এতিয়া কি কৰি আছ মানে?
আ মই নিয়মতি পঢ়া শুনা কৰি আছোঁ। নতুন নতুন বিষয় শিকিবলৈ চেষ্টা কৰোঁ, আৰু নিজৰ দক্ষতা বৃদ্ধি কৰোঁ।
পঢ়া শুনাৰ উপৰিও আৰু কিবা কৰি আছা নেকি?
মই সময়ৰ মূল্য বুজিবলৈ চেষ্টা কৰোঁ, আৰু অ অসম আৰু মই মানে সময় নষ্ট কৰিব একদমেই ভাল নাপাওঁ। সেইখিনি সময়ত মই লগা হ'লে এনেকুৱা কাম এটা কৰিম যি টো লোকৰ কাৰণে ভাল হয় আৰু লগতে মোৰ নিজৰ কাৰণেও। মই মোবাইল টিভি বা মই কথা পাতি বা মই কিবা ছবি চাই এইবোৰ চাই কিনে মই মানে সময়টো মানে মই কষ্ট কৰিব নিবিচাৰো কাৰণ সময় এক মূল্যবান বস্তু হয় আমাৰ জীৱনত।
জীৱনত সফল হ'বলৈ হ'লে কেৱল মানে শিক্ষাই যথেষ্ট নেকি?
নহয় নহয় শিক্ষাৰ লগত ভাল আচৰণ আৰু হত্যতা মানৱীয় গুণো প্ৰয়োজন। শিক্ষাই যে আমাৰ জীৱনত মানে সফলতা বুলি ভাব সেইটো একদম মিছা। হয় শিক্ষাটোও এটা এনেকুৱা বস্তু যিটো আমাৰ জীৱনত লাগেই, কিন্তু তোৰ ব্যৱহাৰ তোৰ তাৰপিছত তই মানুহক কেনেকৈ সন্মান কৰিবি, কেনেকে তই মানুহক সহায় কৰিবি সমাজখনক তই কেনেকে চাবি সেইবোৰ বহুতেই বেছি জৰুৰী হয়। আৰু সেইবোৰ সেইবোৰ চাই তোক মানুহে ক'ব কি তই মানুহ হয় বুলি। এইবোৰ যদি তোৰ নাথাকে তোক মানুহ বুলি কোনেও নকয়।
খুব ভাল চিন্তাধাৰা এইবোৰ আৰু।
ক'বলৈ গ'লে মোৰ মতে এজন ভাল মানুহ হোৱাটো সফলতাৰ এক ডাঙৰ অংশ।
কচোন তই, মানে
হা?
ভৱিষ্যতে তোৰ পৰিয়ালৰ বাবে কি - কি মানে কৰিব বিচৰা?
মই মোৰ পৰিয়ালৰ- সুখী কৰিব বিচাৰোঁ। মানে মোৰ পৰিয়ালক। আৰু তোৰ- আম- তেওঁলোকক সকলো প্ৰয়োজনৰ পূ- পূৰ্ণ কৰিব বিচাৰোঁ, কি তে- সিহঁতে সিঁহতক যি লাগে, মই যাতে সেইখিনি বস্তু মই দিব পাৰোঁ। মোৰ নিজৰ মানে নিজৰ পইচাৰে মই সেইটোকে বিচাৰোঁ। কি সিহঁতে মোক যিয়ে নোখোজক কিয়, মই চা- মই গোটেইখিনি বস্তু যাতে মই সিহঁতক আনি দিব পাৰোঁ। মই সে ইটোৱে বিচাৰোঁ কি মোৰ পৰিয়াল মই মানে, চবৰ কাৰণে এক বহুত ভাল হৈ পৰোঁ, গোটেইকেইটাৰ বাবে। মই সেইটোকে বিচাৰোঁ।
তোৰ মা-দেউতাৰ বাবে কিবা বিশেষ সপোন আছে নেকি?
উম, আছে। কাৰ নো নেথাকে অ'? মই তেওঁলোকক মই তেওঁলোকক বহুত ভালদৰে চাব বিচাৰোঁ। তেওঁলোকে মোৰ বাবে যি ত্যাগ কৰিছে, তাৰ প্ৰতিদান দিব বিচাৰোঁ। মানে যিখিনি মোৰ বাবে কৰিছে, যিখিনি মোক কেনে ত্যাগ কৰিছে, মোক পঢ়াবলৈ হওঁক বা মোক এজন ভাল মানুহ কৰিবলৈ হওঁক, মই সেইখিনি বিচাৰোঁ। কি মই সেইখিনিত যাতে তেওঁলোকক এক একদম মানে ভালদৰে যাতে মই দিব পাৰোঁ। মোৰ সেইটোৱে আশা আৰু মই সেইটোকে বিচাৰোঁ।
সেয়া শুনি খুব ভাল লা গিল বাৰু। অ' আৰু কচোন সমাজৰ বাবে মানে কি কৰিব বিচৰা তই?
মই সমাজৰ দৰিদ্ৰ আৰু অসহায় সকলোকে সহায় কৰিব বিচাৰোঁ। যেন মই প্ৰতিটো মানুহক সহায় কৰিব বিচাৰোঁ। আৰু তোৰ মই যদি ক'বলৈ যাওঁ, অ' মই যদি সমাজৰ বাবে কৰোঁ, মোৰ মা-দেউ তাও বহুত বেছি মোৰ কাৰণে প্ৰাউড ফিল কৰিব। আৰু সিহঁতৰ আশীৰ্বাদ আৰু সমাৰ্থন অবিহনে সফলতা লাভ কৰা বহুতেই বেছি কঠিন। কিন্তু সিহঁত যদি মোৰ লগ গত থাকে, মই পাৰিম। আৰু মই যদি এইবোৰ কৰোঁ, সমাজেও সিহঁতক ভাল পাব। সিহঁতক সন্মান কৰিব। আৰু লগতে ময়ো সেইখিনিকে সন্মান পাম।
সমাজৰ কাৰণে তই যে এই দৰিদ্ৰতা আৰু অসহায় লোকক মানে, অ'- সহায় কৰিব বিচৰা, কেনেকৈ সহায় কৰিবি?
শিক্ষা- শিক্ষা দি কিনে, খাদ্য আৰু প্ৰয়োজনীয় সহায়-সাহাৰ্য্য দি কেনে। তোৰ যিবোৰ এনেকুৱা ল'ৰা-ছোৱালী আছে যিবোৰ শিক্ষা নাপায়, সেইবোৰ ভাল বিদ্যালয়ত পঢ়াব ইচ্ছা মোৰ। আৰু লগতে পাৰিলে ময়ো পঢ়াই দিম। আৰু তোৰ খাদ্য-খানাৰ কথা যদি মই ক'বলৈ যাওঁ, মই সিহঁতক যাতে বহুতে বেছি ভাল খাদ্য খানা দিবলৈ পাওঁ। সিহঁতক যাতে বহুত ভাল খাবলৈ পায় আৰু, মই অনাথ আশ্ৰম হওঁক, বৃদ্ধ্যা আশ্ৰম হওঁক, মই সবতে দিব পাওঁ। আৰু প্ৰয়োজনখিনি মানে যিখিনি লাগে আৰু দিন মানে, যিখিনি মানুহ এটাক লাগে, তোৰ মানে এদিনত বা যিখিনি লাগে আৰু। ডেইলি যিখিনি ইউজ পৰা যায়, সেইখিনি বস্তু যাতে মই তেওঁলোকক দিব পাৰোঁ। সেইখিনিলৈকে মই মানে ডাঙৰ মানুহ হব বিচাৰোঁ।
বৰ ভাল চিন্তা, উম। তোৰ চিন্তাধাৰাবোৰ শুনি বিৰাট ভাল লাগিল। অ' ভৱিষ্যত তে ভ্ৰমণ কৰাৰ কিবা সপোন আছেনে?
অৱশ্যে আছে দেই। মই ভাৰতৰ বিভিন্ন ৰাজ্য আৰু বিশ্বৰ বহু দেশ ভ্ৰমণ কৰিব বিচাৰোঁ। মই দেখিব বিচাৰোঁ আৰু মই চাব বিচাৰোঁ, বাহিৰত কেনেকৈ মানুহবোৰে মানুহবোৰক সহায় কৰে। আৰু কেনেকৈ তোৰ মানে শিক্ষা লাভ কৰে? কি কেনেকৈ সন্মান কৰিব লাগে? কেনেকৈ কি কৰে, সেইবোৰ মই চাবলৈ খোজোঁ। যাতে ময়ো কিবা শিকিবলৈ পাওঁ। আৰু ময়ো সেইখিনিকে কাম ইয়াত কৰিবলৈ পাওঁ।
অ' ভ্ৰমণ কিয় ভাল লাগে?
নতুন ঠাই, নতুন সংস্কৃতি আৰু নতুন মানুহৰ বিষয়ে জানিবলৈ সুযোগ পোৱা যায়। আৰু মই চাগে বহুত এনেকুৱা বস্তু শিকিবলৈ পাম, যিবোৰ মই চাগে দেখা নাই। বা মই আগতে অভিজ্ঞতা কৰি পোৱা নাই, সেনেকুৱা বস্তু মই মানে শিকিবলৈ চেষ্টা কৰিম।
উম - হুম। এতিয়া এইটো ক চোন কি অ জীৱনত মানে সপোনৰ মানে গুৰুত্বটো কি।
সপোনেই আমাক আগবাঢ়ি যাবলৈ অনুপ্ৰাণ দিয়ে আৰু সপোন নাথাকিলে লক্ষ্য নাথাকে যদি তোৰ সপোন নাথাকে তেতিয়া তোৰ লক্ষ্য নাথাকে আৰু তোৰ তই ভৱিষ্যতে একো হ'বও নোৱাৰিবি সেইকাৰণে সপোনটো। আটাইতকৈ বেছি মূল্যৱান বস্তু হয় আমাৰ জীৱন।
আৰু যদি কেতিয়াবা বিফলতা আহি আহিয়ে লয় তেতিয়া কি কৰিব লাগিব।
মই হতাশ নহওঁ বিফলতাৰ পৰা শিক্ষা লৈ পুনৰ চেষ্টা কৰিম।